আহ হেল্ল হেল্ল' শুনিছো অ শুনিছো কোৱা
শুনিছা
হয় হয় হয় শুনিছো কোৱা
মই মাতে শুনা নাই তোমাৰ অ এতিয়া।।
মই।। মই আছোঁ। আছোঁ মই।
অ মইয়ো এনে আছিলোঁ। চাহ খালা?
উম কি কৰিছা তুমি?
অ মই এনে আছোঁ।
চাহ খালো বাইদেউ।।
অ। বাকী খবৰ খাতি ভাল?
ভালেই তোমাৰ?
অ মোৰো ভালেই। ভাত চাত বনাইছা নে নাই?
অঁ বনাই আছে মায়ে।
অ মায়ে বনাইছে? অ আজি কি আছে খাদ্য? ৰাতিৰ সাজটো?
আজি মাছো আনিছে মাংসও আনিছে। মানে আমাৰ মানে আমাৰ আলহী আহিছে আজি। উ বাইদেউহঁত আহিছে।
অ হয় নেকি?
উম তো আজি ভোজ এটা হ'ব।
অ আজি ভোজ এটা হব নেকি? উম বাকী ফুৰিব কৰিব যোৱা নাই?
ফুৰিব কৰিব যাম ভাবিছোহে। মানে এতিয়া একজাম চেকজাম খতম হৈছে যামহে।
অ ফুৰি কৰি আহিব লাগে আকৌ ভাল লাগে গৰম দিনত ওলাই গৈ।
উম তাকে তুমি নোযোৱা নেকি?
মই তাকে ভাবিছো এফালে ওলাই যাম বুলি কেতিয়া হয় আৰু মোৰো এক্জাম চেক্জাম আহি আছে। ত যে
অ। যাম দিয়া নহ'লে একেলগে।
অ পাৰি এদিন ওলাই যাবলৈ ন?
উ।
উম।
আৰু দিন বোৰ বাৰু ভালেই আমাৰ তাত। ভাগৱত আছে নহয় পাঠ। ভাগৱত পাঠ।
ভাগৱত পাঠ কেতিয়া, কেতিয়া আছে?
এয়া জুনৰ বিশ আৰু একৈশ।
অ আমাৰ তাাতো ভাওনা পাতিব। পানী তোলা সবা আৰু ভাওনা হ'ব।
উম। তুমি ভাগৱতত আহিবা দিয়া।
অ মই যাম দিয়া আমাৰ ভাওনাতো আহিবা তুমি। লগ পাম ন ইয়াতে ভালো লাগিব ভাওনা চাই। চাই ৰাতি।
অ।
আৰু তোমালোকৰ আম আছিল যে আম লাগিছিল চে নে নাই?
আম খতমে হ'ল খাই ব উম পাৰি বাৰু যাম দিয়া।
অ তুমি কি কি বনাব জানা এনেই? ৰেচিপি?
মইতো চবেই জানো এতিয়া মাছেই হওক, মাংসই হওক, ভাতে হওক।
হয় নেকি আমি কেতিয়াবা একেলগে কুকিং কৰিম দিয়া। উম ভাল লাগ দিব ন?
তুমি যেতিয়া আমাৰ ঘৰত আহিবা, বা মই যেতিয়া তোমালোকৰ ঘৰত যাম তেয়া
অ এদিন দুজনীয়ে খানা এটা খাম দিয়া। চিকেনেদি।
অ।
উম। আৰু কোৱা বাকী কলেজ চলেজ বোৰ?
কলেজতো এতিয়া আৰম্ভ হোৱা নাই আৰম্ভ হবহে।
অ আৰম্ভ হ'বই নেকি?
উম মানে এতি ভালকে সববিলাক কমপ্লিট হোৱা নাই আৰু এডমিশ্যন, এডমি শ্যন হুৱায়ে নাই। ৰেজিষ্ট্ৰেচন হৈছে। ফ্ৰম ফিল্লাপ হৈছে।
অ কেতিয়া মানে হ'ব? সম্পিতাৰ অ কি অ কেতিয়া মানিল হ'ব? অ।
এইটো তোমাৰ জুন-জুলাই মানলৈ হ'বগে আৰু। এতিয়া বাকী প্ৰচেছ হৈ গৈছে।
অ আৰু তুমি আই টি আ কৰি কৈছিলা যে। এপ্লাই কৰিলা?
অ এপ্লাইটো কৰিলো বাৰু। সেইটো এপ্লাই আমাৰ ইয়াত তে মেডিকেলৰ ওচৰত কৰিছো।
অ কিমান কেনেকে পৰিলে পইচা পাতি? কি কি ডকুমেণ্টচ লাগে?
ডকুমেণ্টছ তোমাৰ আহ জাতিৰ প্ৰমাণ পত্ৰ মানে কাষ্ট চাৰ্টিফিকেট যে? সেইখন লৈছে। তাৰপিছত মাৰ্কশ্বীটখন লৈছে টেনৰ, ৰেজিষ্ট্ৰেচন নাই নাই এডমিট কাৰ্ডখন লৈছে। আৰু ফটো লৈছে। তিনি কপি
আহ
আৰু আপোনাৰৰ পইচা লৈছে আঢ়ৈশ টকা।
তুমিও কৰিবা ভাবিছা নেকি?
অ ময়ো ভাবিছিলো বাৰু কিহত এতিয়া কৰিম মই ভাবিয়ে পোৱা নাই মানে। আহ তাকে! আৰু কোৱাচোন?
তুমি কেতিয়া? তুমিও কৰি লোৱা সোনকালে এতিয়া ৰেজিষ্ট্ৰেচন টো হৈ আছ যেতিয়া
ময়ো তাকে ভাবিছো কিবা চাকৰি তাকৰিতে হেৰি কৰো নেকি! কৰিছো বাৰু কেইটামান চাকৰি তাক প্লাই কি হয়গে আৰু তুমি এনেই কি কোনটো বিভাগত কৰিব বিচৰা চাকৰি?
চাকৰি মানে মই এতিয়া ডিফেন্সতে যাম ভাবি আছো।
হয় নেকি? উম মোৰো ভাল লাগে বাৰু ডিফেন্সত। এবাৰ ওলাইছে দৌৰিব কৰিব যাবা আকৌ
অ মই দৌৰিম বাৰু এইটো আৰু এমাহমানৰ পিছত
উম ভালকে দৌৰি কৰি চাকৰিটো লোৱা সোনকালে ন?
উম হেৰি মোৰ শ্বপিং কৰিব যাব লগা হৈ আছিলে তেজপুৰত
শ্বপিং কৰিব লগা আছে অ মোৰ এটা শ্বিন বুলি এপ এটা আছে তাতে তুমি ফ্ৰী শ্বপিং কৰিব পাৰা মোক আজি লগৰ কেইজনী মান আহি মোক মানে বুজাই থৈ গৈছে কেনেকে কৰিব পাৰি। ভাল আছে এপতটো মই ইমান চেষ্টা কৰিলো কিন্তু মোৰ একাউটো দ। টিভিত মাৰি থাকায়ে সেই কাৰনে মোৰ হোৱা নাই চাগে ত সিহঁতে একেই ধেই কাপোৰ কিনিছে ফ্ৰিৰ কে কে পইচা পাতি নিদিয়োকে।
ভালেহেতেনে আমিও।
তোমাকোবো শিকাই দিম আৰু তুমি। কৰি ল'বা সেইটো বস্তু।
অ অ তুমি মোক লেনটো দি দিবা।
উম মই তোমাক শিকাই দিম বাৰু। হয়।
তোমালোকৰ খানা পিনা বনাইছ নাই।
খানা পিনা মানে ময়ে বনাব লাগিব আজি তাকে বনাওগে কেনেকে কি বনাও ডিম চিমেই বনাও নেকি ভাবিছো থাকে।
অ মোৱা নাই নেকি ঘৰত। তোমাৰ মা ঘৰত। নাই নেকি?
আমাৰ। আমাৰ নাই আজি ঘৰত এই। তোমাৰ সিহঁতৰ মানে মা হেৰি ভনীয়েকৰ শাহুৱেকৰ হেৰি বেমাৰ। তাকে খবৰ কৰিব গৈছে কাইলৈহে আহিব মোৰো একে টোপনি টোপনি লাই আহিছে মানে পুহে থাকিব মন গৈছে কিন্তু এটা উপায় নাই আৰু মানে হেৰি। কৰিবই লাগিব কাম খিনি কৰিবই লাগিব তাৰ পিছতহে শুব পাৰিম পঢ়িব কৰিবও আছিলে অলপমান।
উ মোকৰ ফালে হুলস্থুল হৈ আছে দেখোন।
কি কৈছা।
হুলস্থুল হৈ আছে।
অ এইফালে আমাৰ কুকুৰে ভুকি আছে কুকুৰ কেইটাই বহুত ভুকি আছে সেইকাৰণে হুলস্থুল লৈ আছে মানুহ দেখি পেলাই।
আহ।
তোমালোকৰ ওচৰত হুলস্থুল হৈ আছে নেকি! তোমালোকৰ ফালে কুকুৰ। ক ভুকি আছে চাগে ন!
আছে মোৰ কি অলপ দূৰত আছো বাৰু গ বিলাক। এয়া অচিনাকি মানুহ দেখিলে ভুকে ন!
অ ভোকে ভোকে বাৰু। ৰোগৰ প্ৰব্লেম কৰে ন আজিকালি!
উম কৈছা এনে এই মানুহৰ। ঘৰে ঘৰে ৱাই ফাই বিলাক লগাইছে যে এ ইতাটো বহুত প্ৰব্লেম হয়।
তাকেতো। ৱাই ফাইটোৰ কাৰণে আমাৰো ৱাই ফাইটোৰ কাৰণেহে চলে, ন'হলেতো একেবাৰে নেপায়।
উম, আৰু এতিয়া গাওঁ বিলাকত গছ গছনি বেছি
গছ গছনিৰ কাৰণে নেপায় আমাৰ ৱাই ফাইটো লগাওঁতেই কৈছিলে, যে গছ গছনি কাৰণে মানে এইটো কাৰ হেৰি কৰিব নোৱাৰি, নেটৰ্কটো টান হেৰি নকৰে, বোলে টাউনীয়া জেগাবোৰত ৱাই ফাই বোৰ ইমান ভালকে চলে আকৌ আমাৰ ইয়াতে নচলে।
উম, আমাৰ ইয়াত গাঁৱলীয়া জেগা ন গছ বিলাক বহুত আছে।
সেইটোৱেই। গছ গছনি কাটি দিলেও পৰিৱেশটো বিনষ্ট হব ন। গছ বৃক্ষ ৰূপ বৃক্ষ ৰোপণহে কৰিব লাগে।
কি কৰিবা আৰু এতিয়া। আমাৰ জেগাখন আচলতে বহুত গাঁও হয় যে সেইকাৰণে, আৰু অসমখন এনেও গছ হাবিৰে ভৰা।
অ। আৰু এইটোয়ে গছ গছনিৰ কাৰণেই বেছি সৌন্দৰ্য হৈ আছে।
অ, সৌন্দৰ্যময় পৰিৱেশ। হৈ আছে আকৌ আমাৰ অসমখনত।
বাহিৰৰ মানুহে কিমান ভাল পায়। কাজিৰঙা মানে মই যোৰহাটলৈকে গৈছো, কাজিৰঙাত যোৱা নাই।
অ, কাজিৰঙা বৰ ধুনীয়া।
উম।
যোৰহাট নাপাওঁতেই পাই কাজিৰঙা।
মানে মই কাজিৰঙা জানিছো মই কাজিৰঙা মানে সোমোৱা নাই।
অ, আচ্ছা ৰাস্তাইদি মানে দেখিছা আৰু ন, বৰ ধুনীয়া লাগে। মই গৈছো, মই চাৰি পাঁচবাৰ মানে গলো আমাৰ দেউতা লগত গৈছো আকৌ স্কুলৰ পৰা গৈছো সেনেকে। বৰ ভাল লাগে তাতে একে হাত হাতী, হাতীৰ ওপৰত চাফাৰী কৰিব পাৰি আকৌ জীপত যাব পাৰি। বৰ ভাল লাগে জেগাবোৰ। তাতে মই বাঘ দেখা নাপালো। বান্দৰ, হৰিণা তাৰপিছত, এনেকে গড় দেখিছিলো আকৌ ম'হ, চৰাই এইবোৰে আৰু। বাকী ইমান তেনেকে বাঘ বাঘ মই মানে ভৰি খোজ দেখিলো, বাঘ দেখি নেপালো। বৰ ধুনীয়া কিন্তু জেগাবোৰ। কেনেবাকে তাতে আৰু হৰাই গলে। শেষ হ'ব লাগিব মানে। ইমান জীৱ জন্তুৰ
বাঘে খাই পেলাই থৈ দিব আৰু তোমাক গ়ড়টো
এশিঙীয়া গড় দেখিছো অ মই আমাক আমাৰ কাজিৰঙাখন এশিঙীয়া গড়ৰ কাৰণে আকৌ হেৰি বিখ্যাত
মেৰি কাৰজনেহে আৰু অসমত প্ৰথমা আমেৰিকা হে এইটো কথা চিন্তা কৰিছিলে অসমত প্ৰথম আহোতে
অ বৰ ভাল লাগে দেই
উম
আৰু আমাৰ পৰিৱেশটোও আমাৰ মৌচুমী জলবায়ুৰ কাৰণে আমাৰ পৰিৱেশটোও বহুত ধুনীয়া মানে বেলেগ জেগাত কিন্তু এনেকোৱা নহয় আমাৰ জেগাবোৰক কথাই বেলেগ অসমখনৰ
অ এতিয়া বাহিৰৰ মানুহ বিলাকে কিমান ভাল
অ ইমান টুৰিষ্টবোৰ আহে আমাৰ অসম চাবলে কাজিৰঙা যায় কিমান কিমান ঘুৰে ইমান ভাল লাগে
আৰু আমাৰ আৰু আমাৰ ইয়াৰ সংস্কৃতিয়া বিলাকো বহুত
অ আমাৰ মাজুলী মুখা চিত্ৰ অভিনয়বোৰ বহুত ধুনীয়া হয় আৰু শংকৰদেৱে ৰচনা কৰি যোৱা গীত বৰগীত নৃত্য অংকীয়া নাটক ইমান ধুনীয়া ধুনীয়া আছে সেইবোৰৰ কাৰণে আমাৰ অসমখন বহুত মানে ফেমাচ হয়
আৰু বৰদোৱা
বৰদোৱা অ বহুত ধুনীয়া আৰু আমাৰ ধৰ্ম আমাৰ কালচাৰ তোৰ মানে আমাৰ বিশ্ব চহকী হৈ আছে আমাৰ অসমখন বহুত ধুনীয়া মানে এটা খলকনি তুলিছে বিশ্বত
উম চবেই এতিয়া চাব বিচাৰে এতিয়া আমিতো বৰদোৱা যাব লগা হয় চাব লগা হয় এতিয়া আৰু এতিয়াাৰ দিনত আৰু কিমান উন্নতি আছে সেইটোৱে এতিয়া এতিয়া বৰদোৱা যিখন হ'ল আগতে যিখন আছিলে আৰু এতিয়া যিখন হ'ল এতিয়াতো চাব লগা আৰু চবেই এতিয়া চবেই চাব লগা আৰু আৰু আহিছেও বহুত মানুহ কিন্তু আৰু আমিহে যোৱা হোৱা নাই আমিও যাম
মোৰ মাজুলী বহুত যাব মন আছে দেই মাজুলীখন মোৰ বহুত চাবলৈ মন আছে যোৱাই নাই মানে যাম বুলি হেনেকে সৰুতে এবাৰ ওলাওতে মানে যোৱা নহলে বহুত সেইকাৰণে যাব মন আছে মাজুলীত কেনেককা লাগে
উ
হক আৰু কোৱা
আৰু তো আৰু এটা কথা জানাই বাহিৰৰ মানুহ বিলাকে আমাৰ ইয়াৰ কালচাৰবোৰ ভাল পাই দেখিয়ে বিয়া বাৰু হওক আমাৰ ইয়াতে পাতেহি আমাৰ নিয়ম- নীতিত,
অ', আমাৰ নিয়ম- নীতিত বহুতে বিয়া পাতে। অ', বহুত ভাল লাগে দেই। হ'ব আহি থাকিব লাগে আচলতে মানুহবোৰ। ইয়াৰ পৰাও কিমান মানুহ বাহিৰত যায় ন ', আমাৰ অসমীয়া ছোৱালী মানে বহুতে নিবও বিচাৰে। ভাল লাগে। কাৰানে,
আমাৰ ইয়াত তেজপুৰৰে হক, -
অ', তেজপুৰতটো ইমান ধুনীয়া- ধুনীয়া মানে জেগা আছে। কনকলতা পাহাৰে হওক, - ভাল তেজপুৰৰ এখন, কি ', কয়, এইটো হেৰি গণেশ ঘাটৰ ওচৰত যে, আছে?
অ', অগ্নিগড়,
অগ্নিগড়,